উম।
উম।
পাইছো দে।
কৰি থাক এতিয়া।
অ', নাই বোলো ভবা ছোৱালী কথা ভাবি আছো।
ভাবি ৰাখ ভাবি ৰাখ তোৰ তো ভাবি থাক।
মোৰ লগত ভাবিব ধৰা।
অ', পাৰি পাৰি। কিন্তু কেনেকে হ'ব হ'ব, নহ'ব চোন।
টো হয়। একো নহয় দে আজিকালি বিজ্ঞান আছে বিজ্ঞান আমাক সহায় কৰিব।
উম, কৰিব কৰিব।
মোক বহুত ইচ্ছা জানা সেই কৰিব কাৰণে মানে এ কি কয় তুলি ল'ব কাৰনে।
অ', অ' সেইটোতো মোৰো বহুত কৰিম বাৰু, যদি মানে যদি হয় যদি এতিয়া কৰিম আৰু। কৰাতটো কৰিম, মনতো বহুত ভাল লাগে, বহুত মন আছে আগৰ পৰাই।
অ', জন্মদিনও হ'লেও মন নাই মানে, তুলিবও মন ভালচে কৰবাত। চাই কিনে চলিয়ে লাগে মোকটো।
মোক নিজৰো লাগে বাকী এটা সেনেকুৱাও লাগে।
মোকো লাগে কিন্তু মোৰ মানে শক্তি নাই ভয় লাগে, হা'।
অ', হয় দেচোন মোৰো লাগে।
অ', বোলে গ'মেই নাপালো হৈ গ'ল, তেতিয়া বেলেগ কথা ন, অ' নাই একো গ'ম পোৱা নাই দে। অ' যা তাৰ পিছত যে বিষ নহ'ব, সেইটোয়েতো বিষ অলপ হলেতো হ'বই।
বহুত হয় বহুত বেছি।
সেইটোয়েতো, কিছুমানে কিছুমানৰ অলপমান কম হয় কিছুমানৰ বহুত বেছি। কিছুমানৰ অলপমান কম, মানে চবৰে বেলেগ বেলেগ হয় ন।
উম।
উম এয়া তোৰ লাইভ ভয় লাগে
খিন মানুহবোৰৰ বেছি দিগদাৰ
কিয়?
খীন থাকে নাই সিহঁতে ত মানে ইমান এটা হেই নাপায়
খাব লাগে সেই কাৰণে পুৰা একদম একদম খাই থাকিব লাগে মোৰ মা মোৰ এই যে বহুত খীণ আছিল তো তোৰত ততকেও খীণ আছিল সিমান আছিলে জানা মই মই যেতিয়া গাত আছিলো
হম
অএ নৰ্মেল হৈছিলো নেকি মই নৰ্মেল হৈছো বহুত খীণ আছিল আছিলে চুুলি মাখা একদমত কে ৰ্কালি ৰ্কালি ঘুৰা
উম উম
তাৰ মই জন্ম হওঁতে বোলে কষ্ট পাইছে বহুত
উম
অ বোলো মা নালাগে দে উম
উম
ডেলিভাৰি কথা বাদ দি বেলেগ কথা ক মস্তক কিবা কিবা লাগিব তাই
মোৰ তলৰতো বিষাব ধৰে
অ মোৰো কিবা কিবা লাগে সঁচাই
হয় দে
ধেত
উম আমি যে আমি যে বেয়া পাওঁ
অ অ
তাই কি খবৰ?
নাজনো নহয় মেছেজ চেছেজ দিয়া নাই
অ
চ দিয়া নাই কিবা
ক'ত বা টিউচন কৰে মই টিউচনত যোৱাই দেখিছো
তৰ্দে কৰাই কৰে নেকিন
আ হা হা
তই যত কৰা ততেই কৰে চাগে
নাই নকৰে নকৰে
কবাত স্কুলৰ ওচৰত সেনেকা হব
অ সুধবিনা এনে টিউচন চিউচন লৈছা না ক'ত কৰ এনেকে সুধবিনা
ন টিউচন লৈছো বুলি ক কৈছিল ৰ মোক কিন্তু ক'ত লৈছে সেইটো নকল সোধাও নাই দেছোন নাজানো সেইবোৰ সোধা নাই মই একো সোধা নাই তাইৰ পৰা খালি মই কি মানে সোনকালে কথা পাতি চেষ্ট কৰিব লাগে মই সেনেকেই থাকো সদায় হয় কাৰন বহুত বকি থাকে
এ ওলাবা লাগে অলপ অলপ কিবা কিবি খবৰ তেতিয়া ভাল লাগে
নাজানো চাৰিশ মান থাকিব চাগে চাৰিশ পাঁচ শমান
কি এ
এই ৰিচাৰ্জ দি কৰি দি লাগিব এনেও কালি আছে না মেটছ ত টি ভি ৰিচাৰ্জটো কৰে বোলে
তহতৰ কি সেই ডিছ টিভি নিকি?
উ এয়াৰটেল
অ সেকাৰণে ইমান বেছি এই যে ছেটঅপ বক্স লগাব লাগে
চেটপ বক্স আছিল আগতে আমাৰ তাৰপিছত কিবা হ'ল হৈ কিনে এইটো চেঞ্জ কৰি কিনে এতিয়া এয়াৰটেল ললাক না কিয় বা নাজানো পাহৰিলো
ভালটো কম ৰিচাৰ্জ কৰিলেও চব চব চেনেল বেছিভাগ চেনেল আহে
অ বহুত চেনেল আহে অ
অ দুশ নে তিনিশ কিমান কৰো যদি কেতিয়াবা বেছিকে নালাগে দুশ কিমানত কৰো চব আহেই বেছিভাগ
উম আমাৰ নাহে বহুত দিগদাৰ
উম আমাৰ গাঁৱতো ককা হতৰ টিভিতো সেনেকুৱা ছাউমি ছাউমিৰ টিভি নেকি এয়াৰটেল হেইকিতা ভালাই
উম এ কিন্তু মানে এটা ভাল মানে যদি মানে হেৰি ল না চেটতপ বক্স যদি ল না তেতিয়া মানে পতককে মানে সেই চিগনেলটো নোহোৱা হৈ যায় দিগদাৰ কি? দুইশই ভৰা তিনিশ ভৰাবি নেকি? চাৰিশ ভৰাইচাচোন আজি এইটো চাৰিশ ভৰাইচাচোন আহে না নাই তিনিশ পঞ্চাশ টকা ভৰা মিনিমাম ৰিচাৰ্জ তিনিশ পঞ্চাশ টাকা ভৰাচোন
উম
নাজানো তিনিশ চল্লিছ টাকা ভৰাচোন আহিবা পাৰে বৰ দিগদাৰ হৈছে
অহ কি
আজিকালি টিভি চিভি চাৱাই নাযায় চব ফোনে চাৱা যায় এনেই পৰি আছে টিভিটো
এনে আমিও নাচাও এনে ধৰে
উম ই দি চাই থাকে আৰু স কোনো নাচাই
উম ভাইটিয়ে চাব দে আৰ
সিহঁতে কৰবাহে দিছি তিনশ পঞ্চাশ টাকা বুলি কেইদিন আছিল লিখা নাই
অহ
আছে মেকুৰীতো আইছি ক'তবা যায় তাই খানা দিবা লাগেচোন পিছত খানা দিবি দে দালি ভাত কনি খাব নাখাই মেদামে
উম উম
তহতৰ ঘৰত‌ আছে না মেকুৰী চেকুৰী নতুনকে
হা
মেকুৰী চেকুৰী আহিছে নে নতুনকে?
নাই আৰু, মেকুৰীৰ কথাটো নকবিয়ে, মোৰ মানে একদম তাইক পাহৰিব পৰা নাই।
উম।
একদম বেয়াই লাগে মোৰ, বেচেৰী মোৰ বহুত মৰমৰ মেকুৰী আছিল। ভাল মেকুৰী মই কতই দেখো জীৱনত।
না বেছি। না, বেছিকৈ মেও মেও কৰে নে কি! মোৰ দৰে খাব, শুব বঢ়িয়া। পুৰা মোৰ দৰে আছিলে মই মৰিলেও মই মেক মেকুৰী হব বিচাৰো।
হয় দে, আৰু এই কুকুৰমখাই যে মেকুৰী দেখিলে খেদাই। একদম বেয়া পাও।
উম।
কৰি কৰি থৈ দিম নেকি না আৰু কৰিবি।
মোৰ এটা আছে ঘূৰি লম।
মোৰ তাত মোৰ মোৰ পৰা বা যায় না নাযায় আৰু।
কি কি?
তোৰ মাত অহা নাই।
অ সেইটো মানে শেষ হৈ গেল।
বুজা নাই।
হেল্ল', হেল্ল' কিয় নাই এতিয়া?
এতিয়া তোৰ মাততো মাজে মাজে ভাঙি ভাঙি আহে আইছি আইছি।
সেইটোৱে নেটটো। শেষ হৈ গৈছিল মোৰ, ফৰ জি নেট হৈ গৈছি। এতিয়া এতিয়া আহি আছে নে নাই?
আইছি, আইছি। আছে দে। কিমান নেট শেষ হৈ তোৰ? আচা না? ঐ, আছা নে নাই? আচা না? হেল্ল! হেল্ল, হেল্ল, হেল্ল, হেল্ল। হেল্ল! ইয়াত নেট ইমান বেয়া, হেল্ল'! শুনিছ নে নাই? হেল্ল'! হেল্ল'! হেল্ল'!
হেল্ল'! হে ৰাম! আছো। তোৰ মাতে নাহে ইয়াৰ? পাই আছো
তোৰ মাতটো আহে আৰু না হে আৰু আহে, এই মোৰে দিগদাৰ হৈ আছে, মোৰে নেটৰ। অ'। অ, মোৰে নেট দিগদাৰ । এতিয়া শুনা পাই আছা? উম, মোৰে দিগদাৰ হৈ আছে।
তোৰ নাই নেকি আৰু নেট?
মোৰ ফাইভ জিহে চলি আছে, এতিয়া হে ফ'ৰ জি চেছ মোৰ।
ফাইভ জি হ'লে ভালেহে।
নহয়, ইয়াতে ফাইভ জি নেটৱৰ্ক নাপাই যে ভালকে!
তই খোজকাঢ়ি থাকিবি, ইটো ৰুমৰ পৰা সিটো ৰুম।
নহয়, ৰুমত নাহে, ৰুমৰ বাহিৰতহে আহে, ভিতৰত নাহে, এনেকে ভালকে।
দহ মিনিটৰ কাৰনে বাহিৰত যা।
এ, ৰাতি হৈছে, গেট-চেট বন্ধ কৰিছে, এতিয়া আৰু
কৰি আছো ৰ।
হৈ গ'ল নেকি?
ইয়াৰ পিছত আৰু নালাগে দে, এটা কৰি ল'।
অ, হৈ গ'ল ইটো।
ৰ মই কৰিম ৰ, তই নকৰ, নহ'লে মই কৰিব নোৱাৰিম তোক আৰু।
হয়, মই এটা কৰি লওঁ, তাৰপিছত তই মাৰ মোক?
তাৰ পিছত তোৰ থাকিব নে নাই?
ৰ, ৰ, মই চাও ৰ, আৰু কেইটা আছে, আৰু দুটামান থাকিব লাগে, ৰ মই চাই আছো ৰ।
অ।
অ।